অ' কোৱা।
কি খবৰ ভালেনে? অ' ভালে আছো, আৰু কোৱা। কি কৰি আছা?
এনেই আছো। তুমি?
হয় নেকি? ময়ো আছো ৰবা উম। উম, আৰু কোৱা। কি কৰিম, এই পাচলি কেইটাত পানী দি আছে। আছো।
হয় নেকি বৰষুণ দিছে নে নাই। কিমান পে।
এইপিনে দিয় নাই মানে।
হয় নেকি আমাৰ পানী বৰষুণ দি আছে। হয় নেকি? আমাৰ পানী বৰষুণ দি আছে
অ হয় নেকি? ভালে দিয়াচো। অ' খালো খালো ভাত কেেৰেলা। ভাত কেৰেলা বনাইছিলো হয় তুমি।
মই বনাইছিলো কণী আমলেট বনাইছিলো। আমলেট বনাইছিলো দান লগাত খালো। অ' আৰু তাৰপিছত কোৱা আৰু গধূলি
মানে চব্জিত পাচলিত। চব্জি শাক পাচলি কি ভাল পোৱা বোলো
অ চব্জি পাচলিত মইতো নোখোৱা বস্তু একো নাই মই চব খাওঁ চব ভাল পাওঁ তুমি। কি ভাল পোৱা বেছিকে। এনেকে। তিতা কেৰেলা কিয় ভাল লাগে তোমাৰ।
তাতে বহুত কেইটা বস্তু। ভালকে পোৱা যায় মানে যেনেকে। চোৱা তুমি তিতা কেৰেলা খালে ব্লাড ছুগাৰ নাবাহে, এতিয়া চোৱা তুমি বহুত বস্তু মানে কেৰেলাত মানে বহুত প্ৰফিট আছে মানে খালে মানে। তুমি চবা হেল্থৰ কাৰণে উম শুনা ন মই গৈ আছো তাৰ পিছত মানে উম। কি বোলে। ব্লাড চুগাৰ নাবাহে চুগাৰ ব্লড প্ৰেছাৰ নাভঢাৰে চুগাৰ ন হয়। তাই। তাৰ পিছত তোমাৰ টেষ্টটো ভাল হৈ থাকে, প্ৰেচাৰ হাই নহয়। সেনেকা মানে আৰু। উম, থাইৰড নাবাঢ়ে অ', পাৰিলে মানে এইটো কিহৰ তেতিয়া কেৰেলাৰ জুচ খোৱাটোকে ভাল মানে। বাট, আমি খাব নোৱাৰো বুলি কে হে। কেতিয়াবা কে। কিবা খোৱা যায় আৰু, তুমি কোৱা তুমি কি খাই ভাল পোৱা?
মইতো ৰঙালাও খাই ভাল পাও।
হয়।
মিঠা থাকে। সেইকাৰণে ভাল লাগে। অ', ৰঙালাও খাই ভাল পাওঁ আৰু মাংস খাই ভাল ভাল লাগে, ব্ৰইলাৰ মাংস আৰু তাৰপিছত আহ বহুত আছে, হা কোৱা?
মাছ মাংসটো এনেকাে মানে, এইটো কি বোলে কি এইটো কম্পালচৰি খো সদায় আজিকালি শাক পাচলিতো বহুত বহুত ধৰণৰ বেমাৰ চেমাৰ আহে।
অঁ।
আমাৰ ইয়াতে, ৰঙালাও ৰুলো, তাৰপিছত জলকী এতিয়া জলকীয়া কিনিব লগীয়া নাই, ঘৰতে ইমান হৈছে নহয়। বৰষুণ দি আছিল নহয় কাইলৈতো।
অ', অ', হয় শুনে না, তোমাৰ ভইচটো আটকি আছে, কিয়? হেল্ল' হেল্ল' তোমাৰ চাউন্দে অহা নাই, নেটৱৰ্কে নাই নেকি তোমাৰ, নে কিহে? হেল্ল'